কি কৰি আছে।
এয়া এনেই আছো হা হা খোজ কাঢ়িব গলো।
অ
গৈ লৈ এতিয়া আহি পাই ভৰি হাত ধুই চাকি বাতি দি পেলাই।
অ।
তাৰ পিছত অকমান বহিছো তই কি কৰিছ
মই সেই এনেই খোজ কাঢ়ি আছো ওপৰতে।
অ।
গ ভাত বনোৱা নাই বনাম আৰু।
অ।
গৰম এই কি বনাম মানে এই মাংস আনিছে।
উম।
সেয়াকে বনাম আও তাৰপৰা আৰু দালি বনাম।
অ মাংস ভাজিবি আও।
অ মাংস ভাজিম আও। তাৰপৰা দালি বনাম উম অ গৰমৰ কাৰণে ওপৰতে আছো এনেই খোজকাঢ়ি।
অ মইয়ো এয়া চোতালতে অকমান হেৰি কৰি আছো। খোজকাাঢ়ি আহিলো ভাগৰ লাগে ধেৰ সময় আধা ঘন্টা পঞ্চল্লিছ মিনিট খোজ কাঢ়িলো গৈ।
অ
তাৰপিছত আহি এইয়া চাহ তাহ খাই অলপ। পেলাই বহিছো অকমান হেৰি কৰিছো খবৰ খা। খাতি লং বোলো কি কৰিছ কি মেলিছ
অ অ।
তই হেনো যে দিল্লীত আছিলি। দেল্লীত আছিলি কিবা চালি নে কি?
অ' চালোঁ হেৰি তাজমল চালোঁ। তাৰপিছত আকৌ ইণ্ডিয়া গেট চালোঁ।
আ।
তাপা আকৌ হেৰি বজাৰ কৰিলোঁ আও হেৰিয়ত। উম, চৰজজনী মাৰ্কেটত।
অ'।
তাত কাপোৰ বিলাকৰ দাম কম যে।
আ'।
চব বস্তুৰ দাম বিলাক কম।
তাত কম বোলে ন', উম। শুনিছোঁহে আমি যোৱা নাই ভাবিছোঁ যাম বুলি, তাত এনে ৰুম চুম ভা চা ল'ব পাৰি আৰু ন'।
অ' পাৰি কিন্তু এতিয়া হেৰি, গৰম হ'ব এতিয়া ঠাণ্ডা দিনত যাব আও।
অ'। ঠাণ্ডা দিনতে যাবা লাগে, অ'। হে হেৰি যে, স্কুল বন হ'লেহে যাব পাৰো যে। সেইকাৰণে এতিয়া বোলো দিগদাৰ হৈ আছে যা যোৱা অসুবিধা হোৱা নাই।
অ'।
তাকে, স্কুল খুলি থাকিলেও যাব নোৱাৰোঁ। সিহঁতে পৰীক্ষা চৰীক্ষা দি লোৱা পিছত যাম আও, ঠাণ্ডাতে বোলো যাম এ
অ' তেতিয়া ঠাণ্ডাত যাব অ'।
অ' এই আমাৰ ওচৰৰ মানুহ এজনী গৈছিলে নহয়। উম, আমাৰ ওচৰৰ মানুহ এজনী গৈছিলে।
অ'।
তাৰপিছত সেয়া, কৈ থাকে নহয় চাই আহিছোঁ বুলি। মই বোলো আমাৰো ভন্টি এজনী গৈছিলে। তাত ফুলৰ বাগিচা এখন আছে বোলে। অ' বাগিচা এখন আছে, সেইখন চাই চিলি গৈ।
অ' চাইছিলোঁ, ভাল লাগে, অ'।
অ' তাত বোলে সেয়াকে বহুত ধৰণৰ হেৰি আছে হয়, ফুল বিলাক।
বহুত ধৰণৰ, বহুত ধৰণৰ ৰঙৰ ফুল আছে।
অ' ফটো উঠাই আনিছে, দেখিবও ভাল লাগে।
অ' ধুনীয়া লাগে। তাৰপিছতহে যাব, ঠাণ্ডা দিনতে যাব। মই আকৌ যাম চাগে, অ' যাম পিছত যাম আকৌ।
অ' ঠাণ্ডা দিনত।
অ' ঠাণ্ডাত যাম আও, এতিয়া গৰমৰ দিনত নাযাওঁ তাত মানে গৰমতো বহুত যে।
অ'। তেতিয়া গ'লে আমাকো অ' আমাকো খবৰ খাতি দিবিচোন, তেতিয়া একেলগে গ'লে ভাল আৰু ন'। ট্ৰেনতো যোৱাতো সুবিধা হয়।
অ', এইবাৰ গ'লে খবৰ দিম দিয়ক।
অ'। অ' ট্ৰেইনত একেলগে যাম তেতিয়া একেলগে ৰোম-চুম লৈ পেলাই থাকিবও সুবিধা হ'ব।
অ', অ'। তাৰপিছত এতিয়া অ। ভালেই লাগে তাত গৈ, থাকিও ভালেই লাগে।
অ'।
আমাৰ হেয়া পৰিকে অ' কওক।
এনেই নেদেখা জেগা চাবলৈটো এনেও ভাল লাগে ন।
অ',।
উম, তাতে কোনোবা থাকে? কোনোবা মানুহ থাকিলে ভাল আও ন?
অ', চিনাকি মানুহ থাকিলে ভাল আও।
অ', সেই আমাৰ ভাগিন এটাও থাকে নহয় তাতে।
অ',।
ভাগিন এটাও থাকে গ'লে হেয়াত তাকো লগ-চগ ধৰিব পাৰিম। আৰু ভাইটি এটাও থাকে। তাতে মানে কাম-বন কৰি আছে আও চাকৰি কৰি আছে।
অ', অ।
গ'লে বোলো একেলগে সেই সি সিহঁতকো মাত-বোল দি আহিম আও ন।
অ', একেলগে অলপ ঘুৰ দিন চবতে থাকিবও পাৰিব ঘুৰিব পাৰিব।
অ', ঘুৰি-পকি -
অ', সেই বজাৰখনত যাব মই গৈছো দুবাৰ তিনিবা।
অ',।
ভাল লাগে তাত বহুত বস্তু, চব বস্তুয়ে পায় মানে আও। যি লাগে দাম বিলাক কম আও।
অ', কমতে পায় ন?
অ', আকৌ তাজমহল চাব ধুনীয়া লাগে তাজমহল।
উম। ট্ৰেইনত গৈছিলি তহঁতে নে ফ্লাইটত গৈছিলি?
ট্ৰেইনত গৈছিলোঁ।
ট্ৰেইনত?
অ',।
অ',।
ট্ৰেইনতে ভাল পাওঁ মই গৈ।
অ', ট্ৰেইনতে ভাল।
অ',।
কাপোৰ, কাপোৰ-চাপোৰ নিবলৈ কৰিবলৈ বা আনিব কৰিবোও সুবিধা ন?
অ', অ।
ইয়াত আকৌ ওজন লহে লহে বস
অ' সেইয়াই, অ' ট্ৰেইনতে যাব গ'লে ট্ৰেইনতে ভাল লাগে।
উম তাকে, ট্ৰেইনতে যাম বুলি ভাবিছো আও। ঠাণ্ডা দিনত পাওং যদি।
অ। সেই ঠাণ্ডাতে যোৱাই ভাল মানে - এতিয়া গ'লে যে একে বহুত গৰম লাগে। আমি ইবাৰ হে এবাৰ গৰমত গৈছিলো - ব গৰম লাগে।
উম, উম। গৰমটো কিবা কিবা নিচিনাকে গৰম বোলে।
হা।
গৰমটো বোলা বৰ কিবা নিচিনা গৰম।
অ', গৰম, গৰম কিন্তু একে বতাহো মাৰি থাকে বাৰু। তেও মানে গৰমতটো লাগে আৰু।
পুহি যায় বোলে একবাৰে আমি সহ্য নোৱাৰিম চাগে ন আমি ইমান গৰম সহ্্য কৰিব নোৱাৰা উম,
ফেন নাই নহয়, সেইটো কাৰণে ঠাণ্ডা দিনতে যাব আৰু
অ', ঠাণ্ডাতে যাব লাগিব।
অ',
এনেই ৰুম চুমবিলাক ভাড়া চা কম নে বেছি?
অ' ভাড়া হেৰি আছে দাম লৈ লৈ ভাল ৰুম ললে ভাল পইচা বেছি ধৰি ল তাৰপিছত আকৌ হোটেলত থাকিব
উম, ৰুম লৈ আছিলি আৰু
অ' আমি ৰুম লৈ আছিলোঁ।
কিমান দিন মান থাকিলি গ তাতে?
আমি আছোঁ এবছৰমান থাকিলোঁ।
অ',
তাৰ পিছত আৰু গুচি আহিলো ঘৰলৈ অ তাৰ পিছত আকৌ যাম আৰু ঠাণ্ডা পৰিলে এবাৰ নাই যোৱা।
অ' এইবাৰ আকৌ এতিয়া ঠাণ্ডাত আকৌ ছোৱালীজনী স্কুলো আছে ন?
অ' অ' তেতিয়াহে ছোৱালীজনী স্কুলত দিয়া নাছিলোঁ যে
সেইটো কাৰণে থাকি আহিছিলোঁ আৰু এতিয়া স্কুলত দিছোঁ নোৱাৰো আৰু যাবলৈ এতিয়া সেইটো কাৰণে এনেই স্কুল বন্ধ হ'লে
অ' স্কুল বন্ধ হলে যে জুলাই মাহ সেইটো মাহত অকনমান দিগদাৰ হয় গৰম থাকে।
অ' গৰম থাকে এতিয়া নাযাওঁ ঠাণ্ডা বন্ধ হ'লে যাম আৰু।
উম, ঠাণ্ডা বন্ধও দিয়ে ন?
অ' ঠাণ্ডাত আকৌ পৰীক্ষা শেষ হ'লে
অ' বৈশাখ শেষলে তাইৰ বিয়া হয় ন? বচৰে কাপেকা শেষ হলে উম, তেওঁ আগৰ নিচিনা বেছি দিন থাকিব নোৱাৰিবি কেইদিনমান থাকিয়ে আহিব লাগিব।
অ' আগতে ধৰি লও এবছৰ আছিলো এতিয়া নোৱাৰো আৰু এতিয়া এমাহমান পাৰিম আৰু
এমাহ মান পাৰিবি এমাহৰ কাৰণত হেৰি হব ন তেতিয়া ৰিজালট চিজাল্ট দিয়ালৈকে আজিকালি সিদিন বন্ধও নেপা নহয়।
অ', আজিকালি বেছিদিন বন্ধ নাই।
উম সেয়া, লগে লগেচোন ৰিজাল্ট দিয়ে কেইদিনমানৰ পিছতে।
অ' দিয়ে তেওঁ হেৰি পোন্ধৰ বিশ দিন মান থাকি আহিব পাৰিম আৰু।
উম। পোন্ধৰ বিছ দিন থাকিলেও ইটো সিটো ধেৰ চাব পাৰিবি হে।
অ'
বাৰু তেওঁ আমাক খবৰ দিবিচোন তেতিয়া এটা যাবও পাৰো ন।
অ' দিম দিয়ক এইবাৰ যাম আৰু একেলগে ময়ো বেছি দিন নাথাকো নহয়।
অ' অ' বেছিদিন নাথাকিলে যাব পাৰিম। এনে বেছি দিন থাকাকে আকৌ ঘৰ চ এই থৈ পেলাই যাব পৰা নাযায় ন। ঘৰ অকল সৰীয়া সুবিধা নহয় উ, - উ তাকে এতিয়া ভাত চাত বনাই হ'ল আও।
নাই বনাম গৈহে।
বনাবি গৈহে।
অ' বনামগৈ আও আপুনি নবনায়?
ম বনাম গৈ।
অ'।
আমি অকমান দেৰিকে খাও যে।
অ'।
সেইকাৰণে বোলো অকনমান দেৰিকে বনাম আৰু বনাই পেলাই - খাৱা অকমান দেৰি হয় আজি। আজিকালি এতিয়া হেৰি হোৱাও এন্ধা হোৱাও দেৰি হোৱা আছে হয়। খোজ চোজ কাঢ়ি আহিও অকমান বহি কৰি -
অ' আজিকালি মানে পুতুককে টাইমটো যায় যে -
অ'।
হেইটো কাৰণে ৰাতি এতিয়া একেবাৰে পুতুককে নটা বাজেই।
নটা বাজেই উ। এনে এতিয়া কিছুমানে দি থাকে সাতটা আঠটা মানতে ভাত খাবয়ে লাগে।
অ'।
খোচ চোজ কাঢ়ি আহোটে চোন ছয়, সাতটা, সাতটা বাজেই।
অ' আও আজিকালি মানে সাতটাত আন্ধা হয়হে।
অ,
ভাত বনাব যাবই নহয় অ'
উম কেনেকেনো সাতটা বজাত ভাত খাবি ন।
অ' হেয়াইটো।
হেকাৰণে অকমান দেৰি হয় আও। দে হ'ব দে বাৰু ন ৰাখো দে ন অ হ'ব দে। হ'ব দে।